হেল্ল'
আহি পালানে নাই, ফোনে কৰা নাই দেখোন?
এই মাত্ৰ আহি পালো।
অ অ কি কৰি আছা?
এই নাই এতিয়া ভাত বনাই আছো, ভাত খাম এতিয়া।
অ ভাত খোৱাই নাই?
এ খানহে এতিয়া বনালো
আমি খাই মেলি উঠিলো জাষ্ট।
আবাই কি কৰে
সি খাই লৈ অকমান মোবাইল চাই আছে। কালি বন্ধ ন কালি স্কুলো নাই কালি এন চি চিও নাই সেইটো কাৰণে অকমান ৰেষ্ট লৈ আছে আৰু আজি অলপ দেৰিকে হুব
আজি এক্জাম আছিল তাৰ।
আজি এক্জাম আছিল আজি শেষ হল
কেনেকুৱা আছে, কেনেকুৱা হল বোলে?
অ ভাল হোৱা বুলিয়ে কৈছে অ সি এছ এছ পি ত পুৰা ফুল মাৰ্কচ পাইছে এছ এছ টিৰ সেয়া কৰিছে আৰু। মাকচ্ পাইছে টুৱেনটি আউট অফ টুৱেণ্টি পাইছে বাকী বিলাক কোৱা নাই
আচ্ছা
আৰু তো আৰু দুদিনহে স্কুল তাৰপিছত চামাৰ ভিকেচন
এক তাৰিখৰ পা বন্ধ
এক তাৰিখৰ পৰাই বন্ধ এনেই কিন্তু সিহঁতৰ কিবা প্ৰজেক্ট চজেক্ আছে সেইকাৰণে সিহঁতৰ গৈ গৈ সাত তাৰিখ হ'বগে।
আচ্ছা
কেনেকুৱা তাতে বতৰ
এ ডাৱৰীয়া বৰষুণটোৱে মাজে মাজে বা তাৰপিছত ৰুমটো অ
কেতিয়া আহিবা
বাবাৰ গৰম বন্ধ আৰম্ভ হলে যাম
আৰু আমাৰ হেয়াৰ যোৱাটো ঠিক হল নে নাই?
দছ তাৰিখৰ পিছত যাম
দছ তাৰিখৰ পিছত নহয় পোন্ধৰ তাৰিখ।
সেইটো দহ তাৰিখৰ পিছত পোন্ধৰ তাৰিখে টিকট কাটি দহ তাৰিখ মানে টিকট কাটিব লাগিব।
উম মই তাৰমানে পোন্ধৰ তাৰিখৰ হে ঠিক কৰিছো নহলে অফিচতো মিলাব লাগিব ন চ আৰু কোন কোন যাব
দীপৰ ফেমিলি যাব
উম
আৰু স্বদেৱৰ ফেমিলি যাব।
অ দুপৰ দু দুটা লৰা ছোৱালী ন
দুটা লৰা ছোৱালী এটাতো সৰুৱে আছে। এইটো কলাতে যাব দুই বছৰ হৈছে তাৰ।
আমি যে দাৰ্জিলিং যাম দাৰ্জিলিঙৰ পৰা গেংটকু যাম নে
চাও বতৰ যদি, যদি লেণ্ডস্লাইড নহয় তেনেহলে যাব পাৰি চাও সুধি লওঁ তাকে গৈ মেলি
অ কাৰণ দাৰ্জিলিঙৰ পৰা গেংটক গলে গেংটক ন বহুত ওখ, আমাৰ স্মৃতি সপ্তাহতো যাব বুলি কৈছে সিহঁতিও ষোল্ল তাৰিখ মানেই যাব দাৰ্জিলিং গেংটক তাই সজি ক'লে আমি দাৰ্জিলিঙে যাম, দাৰ্জিলিঙতো বহুত চাব লগা জেগা আছে তাতে যাম। গেংটক নাযাও তাই ছোৱালীজনী সৰু ন তাই ছোৱালীজনী কৈছে, ছোৱালীজনী উশাহ চুশাহ লোৱাত অলপ প্ৰব্লেম হয়, বেছি ওপৰত গ'লে।
অ অক্সিজেনৰ প্ৰব্লেম হয়
উম সেইকাৰণে তাই কৈছে আমি দাৰ্জিলিঙে যাম জুই বাইদেউ একেল একে টাইমতে গ'লে ভালেই দেখোন লগ পালে ভালে লাগিব এনেকে কৈছে মইছো মইতো কেতিয়াও যোৱাই নাই ন চাওঁচোন যদি যোৱা হয় সেই কাৰনে
আমাৰনো কেইটা হ আমি তিনিটা
উম
চুকদেৱৰ চাৰিটা আৰু দীপৰ কলাত লৈ কিনে চাৰিটা
অ উ ঘৰ জনাব হোটেল চোটেল আগতে বুক কৰিব লাগিব ন ইয়াৰ পৰা নে তাতে গৈ
তাতে গৈও কৰিব পাৰি ইয়াৰ পৰাও কৰিব পাৰি
উম উম আৰু কালিতো ডিউটি নাই চাগে
কালি ৰাতিপুৱা যাব লাগিব আৰু সাতটা বজাত ওলাব লাগিব বাৰটা বজাত ডিউটি শেষ হব
অ কালি চানডেউ আছে তাৰমানে
এই চাইডত বস্তু অলপ কি কি দিব লগা আছে তাৰপিছত চাইদ ভিজিট দুটা মান কৰি বাৰটা এটা মান বজাত ফ্ৰী হৈ যাম
অ আৰু কি বনালা কি খালা কি
খোৱাই নাই বনালো সেই কণী আলু এনেকে বইল কৰি বনালো
তাৰছত ভাত খালোতো ভাত
মেডিচিন লৈছা
হৈছে খাই আছো
সেয়া কালি মই হেনা লগাম হেনা বনাই থৈছো।
নিজে লগাবা নে?
নিজে লগাম আৰু কোনে লগাই দিব তুমিতো নাই লগাই দিবলে।
বাবাৰ কিবা এন চি চি আছে নেকি?
কালি নাই কালি এন চি চি আছে কিন্তু কালি সি নাযায় এন চি চি।
কিয়?
এই কালি এন চি চিত মানে ফাৰ্ষ্ট ইয়াৰ খিনিক এই ড্ৰেছ দিব সেইটোহে হ'ব। সিহঁতেতো ছেকেণ্ড ইয়াৰ হে সিহঁতৰতো ড্ৰেছ আছে এ। এনে কৈছে মই এনেইহে কালি একো ক্লাছ চ্লাছ নহব সেইকাৰণে নাযাও কালি গোটেই সপ্তাহ গৈছে কালি লৈ ৰেষ্ট লব আৰু অলপ গনে কৈছে নাযাও কালি।
মনদে
মানডে স্কুল আছে স্কুলতো কৈছে মানডে পৰা ক্লাছটো নহয়ে সেনেকে ঠিকে আছে ক্লাছ নহ'লেও স্কুলত যোৱা যিকেইটা হব হ'ব আৰু ঘৰত থাকি বৰহে হবা। ঘৰত থাকি কি কৰিবা মইও নাথাকো তুমিও নাথাকা। অকলে অকলে কম্পিউটাৰটো কিয় বা নচলা হৈছে চাব লাগিব।
নচলে নেকি?
অ চি পি ইউ টো কিবা এটা হৈছে চি পি ইউ টোৰ লাইট নজ্বলা হৈছে। সেই আগৰবাৰ যে এবাৰ লুজ হৈছিলে সেইটোৱে নেকি প্ৰব্লেম? সেইটোও এবাৰ চাব লাগিব নহলে কম্পিউটাৰটো চলাইও থাকে। এ কম্পিউটাৰটো চাবলৈও নাই।
এই চাইডত এনে কোবাই দিলে ঠিক হৈ যায়।
অ সি কৈছে যে মই নিজে খুলো নেকি মা এবাৰ। মই খুলিব দিয়া নাই তথাপি চাও যদি বোলে হয় মা মই জানো আগৰবাৰ কেইটো লুজ হয় যায় তাতে এটা কি লগাই কিবা এটা লগাই বুলি যে কয় মই নামটো পাহৰিলো সেইটো বোলে লুজ হৈ যায়। লুজ হৈ গ'লে সেইটো নচলা হয়। ইউ পি এছটো নচ চি পি ইটো নচলা হয় এতিয়া সেইটো খেলিবলৈও পৰা নাই। কৈছে কি কৰিম মই এতিয়া একমাহ এতিয়াই বৰ লাগিছে বি তাতে বৰ লাগিছে বোলে। কেতিয়া শুবা?
ভাতটো খাই
উ আজি কিন্তু বহুত গৰম ইয়াতে। বহুত মানে বহুতে গৰম।
ৰ'দটো নাই যদিও গৰম বেছি।
আমাৰ ইয়াত ৰ'দো আছে আজি
নাই সেইটোএ ৰ'দ নাই যদিও গৰমটো হিউমিদিটিতো বহুত বেছি।
উম।
সেই বদিত ঘা ওলাই ঘাম ওলাই যায়।
কাপোৰ কানিবোৰ শুকাইছে কিন্তু দে ভাল হৈছে সেটো কাৰণে। অম্বুবাচীও ভাঙিছে, বৰষুণো এৰিছে, কাপোৰো শুকাইছে। এনেকে গোটেইবোৰ। বাইদেউহতে ফোন কৰা নাই? অহ তুমি তুমিতো এবাৰ গৈছিলা ন ডিম্বেহত বেলেগত গৈছে।
অ, মই দু দুই তিনি বছৰ আগত গৈছিলো এবাৰ। কিন্তু তেতিয়াৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ বহুত বেয়া।
অঁ 'বহুতে কৈছে কিন্তু।
চিষ্টেম বিলাক ভাল কৰিব পৰা নাই সিহঁতে। কমপ্লেইন এ কমপ্লেইন।
অ অহ। কিন্তু সেয়া, এটো কি গৈ ভাল লাগে আৰু মানুহৰ সুত গৈ গৈ গৈ গৈ।
বহুত মানুহ লাইনৰ পৰা ওলাইও আহিছে অক্সিজেন নাপায় ইমান ভিৰ। দাদাৰো বহুত গৈছিলে বোলে।
উম, মই গমেই নাপালো দেখোন।
কামাখ্যা গেটৰ পৰা ঘূৰি আহিছে বোলে।
গেটৰ পৰা মানে তলৰ পৰা। ওপৰলৈ নুঠিলে।
গীতা ৰীতাবাই হে ক'লে
অ, গৈছে যেতিয়া উঠিব লাগিছিল অলপ যিমান দূৰ।
পাৰে এইবাৰ জাম। অক্সিজেন ন নপোৱা হৈ গছে।
উম উম উম। আৰু কালি দিনটো আছে আৰু তিনিদিন বন্ধ পালো।
বন্ধ পালা।
ভাল বন্ধ পালো দেই তিনিদিন। আৰু জুলাই মাহত এটাও এটাও নাই, উম।
কা।
কিয় মানে নাই একো।
জুন! জুলাই আগষ্টত, জুন জুলাই আগষ্টত পোন্ধৰ আগষ্ট আছে।
অহঁ। আগষ্টৰ পোন্ধৰ আগষ্ট আছে জুলাই মাহৰ কথা কৈছো জুলাই মাহত এটাও। জুলাইৰ মাহটোত এটাও নাই।
দুলাই ঘলে তেটা পচন্দ
তোমাৰটো ৰুম। বেছি নাই তোমাৰটো ৰুমটোত বেছি নাই।
নাই বছি, নাই ফেন এখন তাকো বহুত শব্দ কৰে।
অঁ। ৰাতি কিন্তু এনে ঠাণ্ডা লাগে নে গৰম লাগে
ৰাতি বেছি গৰমো নালাগে ঠাণ্ডাই লাগে।
টোপনি গলে আৰু পাহৰি যোৱা যায়।
গাতে গাত এখন পাতল কাপোৰ থাকে।
অহঁ। আহ মালিকৰ মানুহজনে মাতেনে তোমাক?
উম।
মাতে, ৰাতিপুৱা সদায় লগ পাওঁ।
উম।
সদায় লগ পাওঁ কেতিয়াবা ৰাতিপুৱা ওলাই গলে আঠটামান বজাত চাও খুৱাই।
হম হম। অকল গীৰে ঘণীয়ে থাকে নেকি ল'ৰা ছোৱালীও আছে।
টোৱেল ডাঙৰ পুতেক থাকে সৰু পুতেকটো বাহিৰত থাকে গোলাঘাটত থাকে
এ সৰু পুতেকৰ মেছেজ থাকে তোমাৰ তিনিচুকীয়াত চাকৰি কৰে বাকীৰ ডাঙৰ ল'ৰাটো থাকে ঘৰত ডাঙৰ ল'ৰাটো ডাঙৰ বৌৱাৰিটোহ থাকে
অ ভাল ফেমিলি আৰু ন
বঢ়িয়া বিৰাট ভাল বিৰাত ভাল
আৰু পঁয়তুশ্বৰ দেউতাকে এতিয়া কথা পাতে নে তোমাৰ লগত চিনি পায়নে তোমাক
বয়সো হৈছে ন বহুত
অ এইটি এইটি প্লাছ হৈছে চাই
অ এতিয়াও লাগে ন এটা সময়ত ইমান পুৰা একদম ষ্ট্ৰং আছিলে এতিয়া
এতিয়া ঘৰৰ পৰা ওলাই আহিলে কি পিন্ধে কি নিপিন্ধে সেনেকুৱা লাগে গোটেই ফটা ফুটা চাৰ্ট পেণ্ট সেনেকে পিন্ধিয়ে আহে
হয় নেকি কোনো কোনেও চাই নিদিয়ে
চোৱা মানুহ নাই ন এইটো চুইচাইডে কৰিলে
অ অ
কৰা বোলি তাইও সেই মদ চদ খাই চব উৎপাত তাৰপিছত ৰিহেবত থৈ দিলে এই ইয়বতে বোলে কিবা এনেকে কি
অ অ অ অহ
উম
দিয়া হ'ব দিয়া আৰু তুমি সেয়া কৰা অ ভাত খোৱা সোনকালে বাৰটা বাজিব দেখোন
অহঁ হব দিয়া
উম দিয়া কালি ফোন কৰিম আৰু
উম বাই